হেল্ল'
হেল্ল' বন্ধু কি খবৰ?
আহ আছো দিয়া ভালে তোমাৰ
মই আছো আৰু কিবাকে মই ভাবিছিলোঁ আজি কি কৰি আছা এতিয়া
আছোঁ, এনে।
অ' মই ভাবিছিলো আজি আমি অলপ। নদী নদীৰ বিষয়ে অলপ আলোচনা কৰিম বুলি ভাবিছিলো
আহ পাৰে
তুমি নদীৰ বিষয়ে কি জানা কব পাৰিবা নেকি কোৱাচোন?
আমাৰ অসমখন হৈছে এখন নদী প্ৰধান দেশ আমাৰ ইয়াত চাৰিওঁফালে সব নদ- নদী নদ -নদীসমূহেৰে আৱৰা। ধৰি লওঁক। তুমাৰ আমাৰ ভাৰতৰ প্রায় মাটিকালিত ধৰি লওক নব্বৈ শতাংশ মাটি আমাৰ নদীসমূহে আৱৰি আছে
উম
ইয়াৰে তোমাৰ ধৰি লওঁ প্ৰধান প্ৰধান নদী, নদী হৈছে তোমাৰ ধৰি লওঁক ব্ৰহ্মপুত্ৰ আৰু বৰাক।
অ'।
উম তুমি কোৱাচোন?
মোৰমতে হলে তুমি যিটো কলা আমাৰ অসমখন-খন নদী মাতৃক দেশ। সেইটো আৰু অসমত এনেকুৱা কিছুমান নদী আছে যিবিলাকৰ ফলত তাৰমানে বহুত তাৰমানে ঠাইৰ জনসাধাৰণে তাৰ মানে নিজৰ পৰা তাৰমানে পানী তাৰমানে নিজৰ কামত তাৰ মানে ব্যবহাৰ কৰিছে আৰু কিছুমান এনেকুৱা নদী দি আছে, যিবিলাকৰ ক্ষেত্ৰত তাৰমানে আমাৰ হেৰি বহু সংখ্যক লগ বা বহু সংখ্যক বহু কেইখন গাঁও তাৰমানে পানীত কিছু, কিছু সময়ৰ কাৰণে পানীত ডুব গৈও থাকি থাকিবলগীয়া হৈছে বা
ইয়াৰে কাৰণসমূহ ইয়াৰে কাৰণসমূহ মই ক'ম চাবা। যে নদী এখন নদী দ বানপানী হোৱাৰ মেইন কাৰণটো কি জানানে
জানো বালি বালি উঠোৱা বা বালিচ বালিচৰ ফলত তাৰমানে বালি চোৰাং বালিজীৱ
এতিয়া আমাৰ ব্ৰহ্মপুত্ৰ নদীখন অসংখ্য্ মানে নদীদ্বীপেৰে সংযোগ সংযোগস্থল মানে ইয়াত বহুকেইখন নদী আহি কিন্তে লগ হয় ত উত্তৰৰ পৰাই বৈ অহা নদীবলাক বহুত তীব্ৰ গতিত আহি, অহাৰ ফলত মানে তেওঁলোকে ধৰি লওক বালি গেদ এইবিলাক আদি কঢ়িয়াই আনি ব্ৰহ্মপুত্ৰ নদীতে পেলায়
উম
ত এই ব্ৰহ্মপুত্ৰ নদীত পেলাৰ ফলত কি হৈছে আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ যিটো গভীৰতা, সেই গভীৰতা হ্ৰাস পাই গৈছে ব্ৰহ্মপুত্ৰ নদী মানে বড়ি হৈ গৈছে। যাৰ ফলত মানে
পানীবিলাকৰ যোনবিলাক ধাৰ বা পানীবিলাকৰ সেই ধাৰবিলাক কমি গৈছে আৰু নদীৰ পানী ওফন্দি উঠিছে ওপৰলৈ
উ'ম।
তাৰ ফলত তোমাৰ মাছৰি বিলাক দুৰ্বল হোৱাৰ ফলতো উম মাছৰি সপোন ধৰি লওক ভাঙি হিন্তে এ! নদী কাষৰীয়া অঞ্চল বিলাক বুৰ যোৱাত বুৰ গৈছে। আৰু তেওঁলোকৰ বহুতৰ বিভিন্ন অসুবিধা দেখা দিছে আৰু
নিশ্চয়, তাৰমানে কেনে কবলৈ ধৰিছে যে সেইটোতো তুমি কোৱা। হয় আৰু তাৰ ওপৰত তানে কিছুমান এনেকুৱা ঠাই আছে যিবিলাকত তাৰমানে গছ গছনিৰ সংখ্য্া নাই বা চি কোনোবা তাৰমান নদী এখন আছে নদী এখনৰ যে মাথাৰ বা পাৰত যদিচনি থাকে বা গছ গছন তাৰানে ঠাই খিনিৰ তাৰমানে যিখিনি মাটি থাকে সেইখিনি আমে ধৰি ৰখাৰ সুবিধ ধৰি ৰাখে বা সেইটো কৰে কিছুমান ঠাইত মানুহে তাৰমানে গছ গৰে থাকিব নিদিয়ে সেইবিলাক কাটি ফেল খেলোৱাৰ তাৰে নদীখনে যিখিনি জেগাদি যাব লাগে তাতকৈ তে বেছি জাগা তাৰানে নিজে ত তাৰমানে লগত তাৰমানে লৈ গৈ তাৰমানে লৈ গৈ লৈ গৈ থাকে তাৰ পিছত তাৰমানে মথাৰ বিলাক ত ভাঙি যায় আৰু তাৰ ওপৰত তাৰানে এনেক এটা হেৰি ব্যৱস্থা তাৰমানে অসুবিধা চোৰাং বালি বালিচ্বৰ বিলাক আছে যিবিলাক চোৰাং বালি তাৰমানে কৰে চুৰ কৰি বালিবিলাক তাৰমানে উঠাই লৈ গ লৈ যায়
মাথউৰি দে মাথউৰি ধৰি লোৱা ডাঙৰ ডাঙৰ সেইবিলাকনো উম স্থানীয় মানুহখিনতে আনি আনি কিন্তনে মানে নিজৰ ঘৰুৱা কামত ব্যৱহাৰ কৰে যাৰ ফলত মাথউৰি ভেঁটিটো দুৰ্বল হৈ পৰে আৰু
উম সেইটয়ে তাৰমানে কিবা এটা বস্তু থাকিবলৈ হ'লে তাৰ এটা কিবা এটা তাৰ মানে ধৰি দেখিব পৰা ক্ষমতা থাকিব লাগে যেনেকৈ গছৰ ক্ষমতাটো আছে গছৰ শিপাই এইবিলাক ম থাকে সেইবিলাক তাৰ মানে নিজে বহুত তাৰমানে ধৰি ৰাখে তাৰমানে বহুত তিন দিন ধৰি তাৰমানে ধৰি ৰাখিব পাৰে বা বছৰ বছৰে ধৰি ৰখা হেৰি থাকে যদিন সেই গছ বিলাকৰ তাৰমানে ধৰি ৰখা ক্ষমত উ তাৰমানে মাথ ধৰি ৰখা ক্ষমতা নাইকিয়া হৈ যায় তাৰ ফলত তোঠৰিটো নাথাকে মানে বেছি দিনলৈকে আৰু তেনে কৈছো আহ তাৰমানে বালিছো তাৰমানে এইবিলাক ৰদ কৰিবলে কিছুমান এনেকুৱা হেৰি আছে যিবিলাক তাৰমানে কৰিব লাগে সেইবিলাকৰ ওপৰত তুমি অলপ ক'ব পাৰিবা নেকি?
পাৰম যে এইবিলাক নহবৰ কাৰণে ধৰি লও স্থানীয় মানুহখিনি সজাগ হ'ব লাগে সেই অঞ্চলৰ যোনবিলাক ৰাজই্ৰ মুখ্য ব্যয়ক্তি সেই মুখ্য বক্তি সকলে মানে সভা সমিতি পাতি যাতে নদীৰ নদীৰ পৰাই যাতে এইবিলাক বস্তু আনব নোৱাৰে তাৰে ব্য্ৱস্থা কৰিব লাগে বা আন প্ৰণয়ন কৰিব লাগে সেইবিলাকে আৰু ধৰি লওক তোমাৰ আমাৰ ব্ৰহ্মপুত্ৰ নদীতোয়ে অ' তোমাৰ উত্তৰে হিমালয় পৰ্বত মল ঢুকিনী ধৰিিল নাগা পাহাৰ আৰু মেঘালয় পাৰ্বত্য অঞ্চলত অৱস্থিত
উম
ইয়াৰ ন ইয়াত এই উপত্য়কাতে মানে বহুত বহুত পলসুৱা বহুত পলুষা মাটি পোৱা যায় মাটি উতি বহুত পদুষ ত যাৰ বাবত এ খেতিয়কসকলে ধৰি লোৱা তোমাৰ এই ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল বিলাকত নদী কাষৰীয়া অঞ্চল বিলাকত যথেষ্ট পৰিমাণে খেতি কৰে
উম
হেল্ল' আমাৰ নদীবোৰ ধৰি ল এই গেটবোৰ আহি কিি যেতিয়া জমা হোৱাৰ ফলত নদীৰ ওখখন ধাৰা ফফোন ওফোন দি উঠে বষুণ দি উঠাৰ পিছত যেতিয়া বানপানীৰ সৃষ্টি হয় তেতিয়া সেই খেতিবোৰৰো মানে বহুত ক্ষতি হয় খেতিয়কবিলাকৰো বহুত খেতি হয় আৰু তোমাৰ ব্ৰহ্মপুত্ৰ নদীখন বৰ্তমান সময়ত ধৰি লওক এই ঊনৈশ পঞ্চাশ চনতে একবাৰ ভূমিকম্প হোৱাৰ পৰাই আৰু তোমাৰ বিভিন্ন ধৰি লওক বিভিন্ন কাৰণত আমাৰ নদীৰ ভাঁজবিলাক মানে সাপৰ দৰে হৈছে চ' যাৰ ফলত গতিৰ পৰিৱৰ্তন হৈ গৈছে গতিৰ পৰিৱৰ্তনৰ ফলত ধৰি লওক তোমাৰ গঁৰাখহনীয়া হৈছে য কিছুমান ঠাইৰ লাহে-লাহে নদীয়ে মানে উটুৱাই লৈছে যাব ধৰিছে যথেষ্ট পৰিমাণৰ ঠাই তেনাৰ ফলত মানুহৰ বসতি লিলাকো ভাগি পেলাইছে যোনবিলাক ওচৰে পাজজৰে থকা বসস্থ মানুহে বহুতো সমস্যাৰ সন্মুখীন হৈছে আৰু
উম। তাাৰমানে কেনেকুৱা হৈছে যে- চোৱা, কিবা এটা বস্তু যেতিয়া চিধা তাৰমানে-তাৰমানে চিধা গতিত গৈ থাকিব, তেতিয়া কোনো অসুবিধা নিদিয়ে। যে এতিয়া চোৱা এটা নদীত বহুত দূৰ-দূৰণিৰ পৰা আহি থাকে। এনেকৈ চোৱা কিছুমান জাগাত পাহৰীয়া অঞ্চল পাহৰীয়া অঞ্চলৰ পৰাই সমভূমি অঞ্চলত আহে। তেতিয়া পাহৰীয়া অঞ্চলৰ পৰা সম এৰিলে নদীৰ গতিটোতো অলপ তাৰমানে বেছি হবয়ে। হ'লে তাৰ আগত যিবিলাক বস্তু আহে বা যিবিলাক কিবা কিছুমান এনেকুৱা বস্তু আহে যে এইবিলাক তেওঁ সি তাৰমানে নদীয়ে তাৰমানে নিজৰ তাৰমানে উটুৱাই লৈ ভাঙি-চিঙি লৈ যায়। আৰু তাৰপিছত যেতিয়া সমভূমি অঞ্চলত পৰিব, তেতিয়া তাৰমানে নদীৰ গতিটো আৰু তাৰমানে লেহেমীয়া হব। হোৱাৰ ফলত তাৰমানে দুয়ো থাকি বা যেতিয়া পাহাৰৰ পৰা তাৰমানে ডাঙৰকৈ আহিব, তেতিয়া তাত লেহেমীয়া হ'ব আৰু নৈটো কেতিয়াও চিধা নহয়। সি তাৰমানে সাপ দৰে তুমি যিটো ক'লা তাৰমানে ভাঁজ ভাঁজ থকা হয়। তাৰমানে চিধা হোৱাৰ ফলত কিছুমান নদী চিধা হোৱাৰ ফলত তাৰমানে বেছি ক্ষতি নকৰে, আৰু যোনবিলাক তাৰমানে বেলেগ-বেলেগকে তাৰমানে তেৰা উ তাৰ মানে ভাজ থকা হয়, তেতিয়া তাৰমানে বেছিকৈ তাৰমানে ক্ষতি কৰে। সি ভাবে সি নিজক তাৰমানে চিধা কৰি লৈ যোৱাৰ কাৰণে তাৰমানে বহুত কষ্ট কৰে তাৰ ফলত মাথোৱাৰি বিলাক ভাঙে বা নদীৰ কাষত যিবিলাক মানুহে তাৰমানে বাসস্থান লৈ কৰিছে।
হয় আৰু
উম।
হা।
এনে তাৰমানে নদীৰ ভাঁজ বা তাৰমানে মানুহে চোৱা কিছুমান নদী এনেকুৱা নদী আছে যি এইবিলাকৰ কাষত মানুহে তাৰমানে নিজৰ বাসস্থ তামণে খেতিৰ কাৰণে, তাৰমানে নদীটো কাটি পেলাই তাৰমানে বেলেগ এটা তাৰমানে হেৰি কৰি দিয়ে তাৰমান
উম। উম।
তাৰ ফলত তাৰমানে মানুহৰ উপৰিও তাৰমানে নদীয়ে তাৰমানে মানুহৰো ক্ষতি কৰে। আৰু তাৰমানে জাগা খিনিও তাৰমানে হেৰি কৰি দিয়ে তাৰমানে। নিজেও লগত লৈ যায়।
আৰু তোমাৰ হেৰি কি বুলি কয় ইপাকে-ইপাকে আছে তোমাৰ ব্ৰহ্মপুত্ৰ নদীৰ ভাগ, ইপাকে বৰাক-বৰাক নদী আছে। বৰাক নদীটো ধৰি লওক, তোমাৰ মণিপুৰৰ মাও নামৰ অঞ্চলৰ পৰাই, বৰাইল পৰ্বত মালাৰ পৰাই মানে বৈ আহিছে। মানে বৰা-বৰাক নদীটো তোম- আমাৰ দক্ষিণ দিশত অৱস্থিত। এই দুউটায়া নদী আমাৰ মানে আটাইতকৈ ডাঙৰ নদী আৰু ব্ৰহ্মপুত্ৰ নদীৰ ধৰি লওৱক ব্ৰহ্মপুত্ৰ নদীত নদী ন নদীসমূহৰ, জৰিয়তে ধৰি লও। আমাৰ দ্বিতীয় ৰাষ্ট্ৰীয় ঘাইপথ, যেনে শদিয়াৰ পৰা ধুবুৰীলৈ যোৱা আঠশ একানম্বৈ কিলোমিটাৰ দীঘল এই ঘাইপথটো, হৈ গৈছে।
উ উম
আমাৰ বহুতো ধৰি লও। এই যাতায়াত ব্যৱস্থাৰ মানে যাতায়ত ব্যৱস্থাসমূহৰ জৰিয়তে ত তোমাৰ ধৰি লোৱা নদীৰে, উম, বহুতো দূৰ-দূৰণিৰ পৰা মানুহ কম খৰচতে আহিব পাৰিছে।
উম, চোৱা সেইটয়ে তাৰ ওপৰে চোৱা এতিয়া এটা কথা কওঁ। নদীবলাক আমাৰ নদী মাতৃক দেশ এতিয়া ব্ৰহ্মপু্ৰত কিছুমান এনেকুৱা উপনদী আছে যিবিলাক কাই কিনে ব্ৰহ্মপুত্ৰত, তাৰমানানে লগ হয়। তাৰ ফলত কিছুমান মাপ থাকক। পাগল দিয়া এতিয়ালৈকে কিমান মানুহ উটুৱাই নিছে। মানুহৰ ঘৰ দুৱাৰ ভাঙি-চিঙি তাৰমানে লৈ গৈছে নিজৰ লগত গৈ কিনে তাত পৰে। তাৰ ফলত চোৱা। তাৰমানে মা ইয়াৰ ওপৰত তাৰে চৰকাৰে সজাগ হোৱাটো দৰকাৰ।
অ' এতিয়া বৰ্তমান সময়ত যিহেতু নদীৰ গভীৰতাবিলাক কমি যায় আছে। ত তাৰ বাবে চৰকাৰে সেই গভীৰতাহ সমূহ, নদীসমূহ দ মানে দ কৰিবলৈ। তাৰ পৰা ধৰি লওক খান্দন প্ৰক্ৰিয়া চুৰু কৰিব আৰম্ভ কৰিব লাগে। তাৰপিছত তোমাৰ মাঠউৰিসমূহ ডাঙৰ আৰু যাতে মানুহে তাৰ পৰা একো মানে বস্তু নিব নোৱাৰে তাৰ বাবে তেনেকুৱা, ইয়াত ব্যৱস্থা লব লাগে আৰু
উ তাৰমানে মোৰ মতে হলে, উ মোৰ মতে তাৰমানে চৰকাৰ মানে একোৱা কিছুমান সেই তাৰমানে হেৰি ল'ব লাগে যাতে, তাৰমানে নদী বিলাক তাৰমানে মাথাউৰি নাভাঙে বা হেৰি নকৰে তাৰ মাথাউৰী বিলাক তাৰমানে নিৰ্মাণ কৰিব লাগে। এইবিলাকে। দিয়াতে বন্ধু তোমাৰ লগত কথা পাতি ভাল। লাগিল আৰু মই কিছুমান নজনা কথাও জানিব পাৰিম। তাৰ পৰাই
দিয়া তোমাৰ পৰা ভাল লাগিল কথাবিলাক জানি ধন্যবাদ।
অ' ধন্যবাদ।